হেল্ল'!
অঁ কি কৰি আছা?
এয়া ভাত খাই উঠিছো। তুমি কি কৰি আছা?
এই আমিও ভাত কেইটা খাই পেলাই উঠিছো আৰু ভাত পানী খাই আকৌ বাচন ব ৰ্তন ধুংগৈ বাচন বৰ্তন ধোৱা হোৱাই নাই। আকৌ ধুংগৈ তাকে। খালা তোমালোকে?
অঁ মইয়ো খালোঁ বাচন বৰ্তন মইয়ো ধোৱা নাই ধুবলৈ এ আছেই আৰু বা বাচন বৰ্তন ধোৱা লগতে কাপোৰ ধোৱা। কাপোৰ ধুবলৈকো আছে।
সেইটোৱেটো। ভাত আজিত মই মাছ বনালোঁ মাছে টেঙা পাতে দালিয়ে এনে কে বনালোঁ আকৌ তোমাৰ ৰাতিপুৱা সেয়া হেৰি ভাত কেৰেলা ভাজি আছিলে সেয়াই আৰু বেলেগ কি বনাম নো আৰু সেয়াকে বনালো।
তাকে, মইয়ো সেই, তাকেই বনাইছোঁ। উম, মাছ, মাছত টেঙা বনাইছোঁ আৰু দালি, দালিত দি দিছোঁ। তাৰপিছত আৰু ভাত। গৰমত এতিয়া বেছি খাব নোৱাৰি নহয়, টেঙা মৰা পাত খালে ভাল লাগে!
সেইটোৱে, সেইটোৱে! টেঙা। সেইটোৱে, টেঙাটো এতিয়া গৰমত, নেমু বা এয়া, টেঙা খালে ভাল লাগে। এনেই, বাকী খবৰ- খাতি ভালেই ন'?
আছোঁ আৰু। তোমালোকৰ?
এই, আমাৰো আছোঁ আৰু দিয়া। তাকে বোলোঁ, সেয়া আৰু কি আৰু ইমান ভাল নহয় বাৰু! এই, গা-চা ইমান ভাল নহয়! গৰমতে গা-চা বিলাক কিবা নিচিনা হৈ গৈছে মানুহৰ। ভাত-চাতবিলাক খাবলৈ মন নোযোৱা হৈছে অ'! কিবা ভাল নলগা হ'ল, গাবিলাক মানে, গৰমবিলাক বেছি! কি হৈছে যে ন'?
সেইটোৱেইেতো! মানুহৰ গৰমটোৰ কাৰণেতো, মানুহৰ বহুত একে জ্বৰ। আৰু তোমাৰ এইপিনে, খোৱা কৰাটো মানে, মানুহৰ নিয়মিত হোৱা নাই যে। নিয়মীয়া খোৱাৰ কণটো কৰিলেহে, খাবলৈ মন নাযায়, খাবলৈ মন নাযোৱাৰ পিছত, বতৰটো কাৰণেও মানুহৰে এনেকুৱা আছে, অকণমান বৰষুণ দিয়ে, তাৰপিছত আকৌ, ৰ'দ দিয়ে। সেইকাৰণে, মানুহৰ মানে এইটো, বেমাৰটো হৈয়ে আছে যেনেকুৱা।
সেইটোৱে, সেইটোৱে! মানুহৰ মানে, একেবাৰে মানে, গৰমৰ কাৰণে বহুত দিগদাৰী হৈছে! এতিয়া, একে গৰম, ঠাণ্ডা মিলাই মানে, একে দুইটা একে, সেৰি হৈ আছে যে, সেইটো কাৰণে, পেটৰ অসুখ, জ্বৰ একে, এনেকুৱা মানুহকে, অশান্তি লগাই দিছে! মানুহৰ জ্বৰ টো বহুত বেছি আহিছে, মানুহৰ! ইমান জ্বৰ আহিছে নহয়।
তাকে, জ্বৰ কোবত গোটেই মানুহে মানে, ক'তো থাকিব নোৱাৰা হৈছে, জ্বৰ। যাকে সুধো! আমাৰ জ্বৰ। ইটো-সিটো পৰা কেতিয়া, আমাৰ ঘৰৰ গোটেই জাকৰে জ্বৰ! ইটোৰ পিছত সিটো, সিটো পিছত ইটো।
সেইটোৱে! মানে এইটো, জ্বৰটো ভাইৰাছটো আহি গৈছে যে, মানুহৰ যে, কৰ'না কালৰ সেই, দুহেজাৰ বিশ চনৰ, কৰ'নাটো আহিছে যেনহে, মোৰ লাগে। এতিয়াহে, কৰ'না আহিছে। তেতিয়া, কৰ'না বুলি ক'লে, কিন্তু তেতিয়াহে, কৰ'না হোৱা যেন লাগিছে মোৰ। মানুহৰ, ইমান ওচৰলৈ যাবই নোৱাৰি। চৰ্দি-জ্বৰ, চৰ্দি-জ্বৰ এনেকা, মানুহৰ ওচৰলৈ যাবই নোৱাৰি।
তেনেকে, কৰ'না দিনত হোৱা হেতেন, ত' মানুহেটো ভয়তে, ওচৰ চাপিবই নিদিলেঁতেন, কাৰো ঘৰলৈ কোনো যাব নোৱাৰা কৰিলে হেতেন। কিন্তু, এতিয়া কৰ'না নাই কাৰণে, মানুহে মানে, জ্বৰ হ'লেও এতিয়াতো, খবৰটো ল'বলৈ যায়েই! যে, আমুকৰ জ্বৰ হৈছে, যাওঁচোন অকন। সুধি আহোঁগৈ, কি হৈছে, কি নাই হোৱা। পিল খালে নে নাই? হ'ব। আগতে, ত' কৰ'না হোৱা হেঁতেনতো, জ্বৰ কি মানুহৰ কিমান, ডাঙৰ-ডাঙৰ বেমাৰে হৈ যায়! খবৰ ল'বলৈ যাব নোৱাৰা হৈ যায়।
সেইটোৱেই, সেইটোৱেই! মানে, বৰ বেয়া কথা হ'ল আৰু! আমাৰো তাকে, জ্বৰ- চৰ বিলাক হ'লে মানে, ভয়ে লাগে! এতিয়া মানে, পেঞ্চিলবিলাক ভাল, সেৰি-চেৰি মানে, কেলছিয়ামৰ পিল-চিল বিলাক, এইবিলাক কিবাকিবি। মানে, খাই থাকিব লাগিব, নহ'লে যে, মানুহৰ যে পতকতে জ্বৰটো হ'লে মানে, ভাল নহয়, ন'! মানুহে উঠিব- কৰিব নোৱাৰে। মানে, পতকতে ভাল নহয় যে, জ্বৰটো বহুত বেয়া জ্বৰ আহিছে! সেইটো কাৰণে মানে, মানুহৰ অকমান, কেলচিয়ামৰ পিল-চিল এইবিলাক ধৰ, খাই কৰি থাকিলে, জ্বৰটোৱে পতকতে এটেক কৰিব নোৱাৰে মানে
সেইটোৱেতো পিল কেলচিয়ামৰ পিলতো এতিয়া খাব নেলাই ডক্তৰক দেখুৱাই পেলাই খাব লাগে আচলতে কেলচিয়ামৰ পিল কোনটো মানে কি কোনটো কি ধৰণে হয় এই ডক্টৰেহে গম পায় কিন্তু যধে মধে কেলচিয়াম পিল খালেও দিগদাৰ মানে কিছুমানৰ গাত কেলচিয়াম থাকে ন কিছুমানৰ গাত সুধি ল'ব লাগে উ বেছিকে খালে আকৌ কেলচিয়াম বেছি হৈ যাব
সেইটোৱে বেছিকৈ খাবও নোৱাৰিম একে মানে মহা সমস্যা হ'লেই বতৰকেইটা বৰ বেয়া গৰম দিনটো গ'লে অকণমান ঠাণ্ডা দিন আহিলে তেতিয়া ভাল হ'ব এই গৰম দিনটোত মানে মানুহৰ মানে বৰ অশান্তিদায়ক আৰু মানুহৰ মানে জ্বৰ চ্বৰ পৰা মানে বিশেষকে এনেই বেয়া নাছিলে এতিয়া যে মানে বতৰটো হেৰিতটো ভাল নহয় মানে এই ৰ'দ দিছে এই বৰষুণ দিছে আৰু এতিয়া পথাৰ যাবলগীয়া মানুহ বিলাকৰো অসুবিধাই হ'ব কেতিয়াবা দিব বৰষুণ কেতিয়াবা দিব ৰ'দ আৰু বৰষুণটো ৰ'দ দি পানী যি কণ দিয়ে সেই পানীখিনি শুকাই যায় গৈ সেতু কাৰণে পথা তাত পানীও নাই নহয় মানুহে বোকা ৰুবও পৰা নাই
তাকেতো হেৰি পথাৰ বিলাকত টো পানী নোহোৱা হৈছেই আৰু বৰষুণতো এতিয়া অকণমান বৰষুণ দি পেলাই আকৌ যে ৰ'দটো দি দিয়ে ৰ'দটোৱে মানে পানীখিনি শুকুৱাই দিয়ে
সেইটোৱেই পানীটো শুকুৱাই দিয়ে যে সেইটো কাৰণে মানে বতৰটো মানে হেৰি হৈছে যে সেইটো কাৰণে মানে ৰোৱা চ ভালদৰে মানুহে কৰিব পৰা নাই কাৰণ ৰুবলৈ মানে মানুহৰ পানীটো যিখিনি যিমান পানী লাগে সিমান পানী নাই হোৱা যে এজাক অকণমান বৰষুণ দিলে অকণমান এজাক বৰষুণ দিয়ে তাৰপাছতে একেবাৰে ইয়াকে এনেকুৱা টিকা ভটা ৰ'দ দিব টিকা ভটা ৰ'দ দিয়াৰ লগে লগে তাৰ পাছত আৰু পানী যিখন বৰষুণ পৰে সেই পানীখন শুকাই যায়গৈ শুকাই যোৱাৰ লগে লগে আৰু হেৰি নোহোৱাই হৈ যায় মানুহে ৰু'বলৈ কঠিয়াহে পেলালে ৰু'বলৈ এতিয়া ভালদৰে পৰাই নাই ইফালে আমাৰ খেত মাটি লগোৱাই নাই মানুহে মাটি লগোৱাই নাই মানে ৰোৱনী চোৱনীয়ে আকৌ মাটিবোৰ কৰিব লাগিব আকৌ পথাত বোকা ৰুব এইবিলাক আকৌ মানুহক পথাৰ দিনত আৰু বহুত কাম ওলাই নহয়, চাহ জলপান মানুহক দিয়া মেলা বা ধেমালি নেকি আৰু
তাকেটো তুমি যোৱানে পথাৰলৈ
সেইয়া আমাৰ এতিয়া আকৌ খেতি কৰিলে যাবও লাগিব ন এতিয়া ধৰাচোন চাহ দিব যাব লাগিব জলপান এনেকৈ বনাই দিব লাগিব সেইবিলাক আকৌ হাজিৰা মানে ৰোৱনীয়ে যদি ঠিক ঠিকা লয় তেতিয়া আকৌ পইচাটো বেছি লাগে পইচাটো বেছি লাগিলে তেতিয়া আকৌ যদি ধৰক ঘৰৰ পৰা খোৱা বোৱাটো দিওঁ তেতিয়া ভাল আকৌ আৰু ৰোৱনীবিলাকক আকৌ চাইও থাকিব লাগে নহয় আকৌ ৰোৱনীবিলাকে চাই নাথাকিলে গছৰ তলত বহিয়ে থাকে গৈ গৈ পেলায় সেইটোৱেই যদি তোমাৰ চাই কৰি মানুহে যদি নাথাকে আকৌ গৈ যাব গৈ কৰি আকৌ এইটোৱে মানে গছৰ তলত বহি থাকিব গৈ তেনেকুৱা মানে সেইটো কাৰণে অকণ চাই কৰিও আকৌ থাক লাগে মানুহৰ এতিয়া সেই আৰু খেতি বাৰিষা দিন কেইটামানে খেতিটো উঠাৰ পাছত মানুহৰ শান্তি আৰু
তাকে নহয় এই দি এই দিন কেইটাই অকমান কষ্ট হয় আৰু কাৰণ কষ্ট কৰিলেহে কিবা এটা ফল পাব যদি কষ্টই নকৰে তেতিয়াহ'লে ফলটো কি পাব হয়নে নহয় কষ্ট কৰিব লাগিব কাৰণ বছৰত এবাৰেই হয়, কাৰণ আমাৰ অসমতো আৰু খেতি এবাৰেই কৰে বছৰেকত আহাৰ শাওণ আৰু আহাৰ শাওণ মাহতে খেতি তাৰপিছত আৰু টো খেতি নায়েই, এতিয়া জেঠৰ আগতেটো জেঠ বহাগতেই হাল বায় হাল বাই পেলাই ধৰ জেঠত কঠিয়াই পেলাই দিয়ে কিন্তু এতিয়া বাৰিষাৰ বৰষুণ পানী নাই কাৰণে এতিয়া মানে কি হৈছে তোমাৰ শস্যই পেলাব পৰা নাই ধানে পেলাব পৰা নাই কঠীয়া হোৱাই নাই
নাই হোৱাটো সেইটোৱেইটো সেইকাৰণে মানুহৰ মানে দিগদাৰী হৈছে এতিয়া মানুহৰ ৰোৱাতলিত মানে পানী নোহোৱা হৈ আছে যে সেইটো কাৰণে লগাব পৰা নাই মানুহে এতিয়া আকৌ ৰোৱনী আকৌ হাজিৰা মানুহ কঠী কঠীয়া পেলোৱা আৰু কঠীয়া তোলাও হাজিৰা মানুহ লাগিব কঠীয়া আকৌ তোলা মানুহো লাগিব নহয় আকৌ আজিকালি আৰু কঠীয়া কঠীয়া তোলা মানুহ আজিকালি আৰু বঙালীহে এতিয়া বঙালী মানুহ আহিব আকৌ আহি আকৌ তাহঁতক খোৱা সিহতৰ ফেচিলিটিয়েই বেলেগ বঙালী মানুহে আকৌ আকৌ কঠীয়া তুলিবলৈ আনিব যাব লাগিব ৰোৱনী আনিব যাব লাগিব গাড়ী দিয়া ৰোৱনী থব যাব লাগিব আজিকালি মানে ৰোৱনী কঠীয়া তোলা মানুহৰ বহুত মানে হেৰি একেবাৰে আমাৰ মানে অসমীয়া মানুহে নকৰে যে এইবিলাক মানুহ পাবলৈ নাই
এইয়া আমাৰ অসমীয়া মানে আকৌ কষ্ট কৰিব নোৱাৰে কাৰণ আমাৰ মানসিক আকৌ এতিয়া আমাৰ এই পিনা জেগা মানুহখিনিত আৰু কষ্ট কৰিব নাই নাই মাইকী মানুহ বোকালৈ যাব পাৰে নাই কিবা ল'ৰা মানুহে কিবা মতা মানুহে কিবা হাল বোৱাব পাৰে সেইবিলাকে শুনক কৰে ট্ৰেক্টৰ দি হে আজিকালি হাল বাই আজিকালিতো গৰু উঠিয়েই গ'ল মানুহৰ ঘৰত আজিকালি গৰু নায়েই গৰু সব বিক্ৰী কৰিয়ে পেলালে সব এতিয়া মতে টেক ট্ৰেক্টৰ ওপৰতে আশা ট্ৰেক্টৰ আহিব ট্ৰেক্টৰে হাল বোৱাব পথাৰত বোকা হেৰি কৰিব সেইটোয়ে আৰু এতিয়া মানে কি আজিকালি আধুনিক পদ্ধতি হৈ গ'ল আধুনিক পদ্ধতিত মানুহে কষ্ট কষ্ট কৰিবলে টান পায়
উ
গতিকে উ এইকাৰণে মানে মানুহৰ কষ্টতটো আৰু নোহোৱা হৈ গৈছে আৰু আৰু বিশেষকৈ মানে মানুহে আজিকালি অসমীয়া মানুহেতো আৰু এলেহুৱা
সেইটোৱে সেইটোয়ে‌ আমাৰ মানুহে মানে নকৰেতো আমাৰ এতিয়া আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে যদি সেয়া যদি কৰিলেহেঁতেনো কথা ক'বই নালাগিছিলে এতিয়াতো ধৰাচোন এই কি আৰু নাপিতবিলাকে এই নাপিতবিলাক চোৱাচোন বাহিৰৰ পৰা আহি আমাৰ ইয়াত নাপিত কৰি আছে এতিয়া আমাৰ জানো আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে এটা নাপিত চুলি কাটা নাপিত হৈছে চুলিটো ন তাতে আমাৰ মানুহে এতিয়া বাহিৰৰ দেশৰ পৰা সিহঁতে বাহিৰৰ পৰা আহি পেলাই আকৌ বিহাৰ চিহাৰৰ পৰা আহি পেলাই আমাৰ অসমৰ অসমত এতিয়া গোটেই চুলি কটা নাপিতবিলাক বিহাৰৰ হয় চাবাচোন আমাৰ এতিয়া আমাৰ ওচৰৰ আমাৰ ল'ৰা ছোৱালী আমাৰ অসমীয়া ল'ৰা ছোৱালী কেইটা আছে চুলিকটা নাপিত নায়েই, এতিয়া তোমাৰ চাবাচোন লেপ অলা হওক, তুলি অলা হওক এইবিলাক এতিয়া চব - বিহাৰৰ পৰা আহি ইয়াত কৰি থাকিবহি আমাৰ ইয়াত থিতাপি লাগি ভাড়া ৰুম লৈ - সিহঁতে পূৰা ছমাহৰ কাৰণে কাম কৰি পইচা লোতি লৈ গুচি যাব।
সেইটোৱে হয়, কাৰণ অসমৰ আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে আক এইবিলাক কৰিবলৈ লাজ পায়। কাৰণ সিহঁতৰ - চাকৰিটোৱে মেইন, তুমি মানুহে কয় চাকৰি এটা হ'লেহে তেওঁলোকে কৰিব। কিন্তু এইবিলাক কাম - কৰিবলে তেওঁলোকে বৰ লাজ পাই, কাৰণ চাকৰিয়ে চাকৰি চাকৰি লাগে চাকৰি। কাৰণেই ঘূৰি ফুৰিব যতে ততে। কিন্তু মানে ব্যৱসায় বা কিবা এটা নাপিতে বা দোকান এখনকে খুলি লওঁ সেই দোকানখন কৰি - ব্যৱসায় এটাকে কৰোঁ- সেইটো সিহঁতৰ দান্দা নাই খালি আৰু চাকৰিৰে চাকৰিহে ধান্দা। এইবিলাক কাম মানে সৰু সুৰা কাম কৰিবলে মন নকৰে আমাৰ অসমীয়া ল'ৰাই সেইকাৰণে অসমৰ দেশ - সেইকাৰণে ল'ৰাবিলাক বেকাৰ হৈ বহি আছে ঘৰতে।
বহি আছে, সেইটোয়েটো আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া আজিকালি সেইবিলাক নকৰে আমাৰ ল'ৰা ছোৱালীক - খেতি কৰাইনো কেইটা ল'ৰা আছে আমাৰ খেতি নকৰেই। খেতি মানুহে এতিয়া বাহিৰৰ মিয়ঞা মানুহ বিলাকে বেছি কৰে মিয়াবলাকে - গোটেই একেবাৰে সৰুৰে পৰা ল'ৰা ছোৱালীক একে - খেতিতে লগাই দিয়ে সিহঁতে, ক ভুলৰ খেতি বেঙেনা খেতি জিকাৰ খেতি - চব খেতিতে লাগি যায়, কিন্তু আমাৰ ল'ৰা ছোৱালী কি কৰে - বাহিৰলৈ কাম বিচাৰি গুচি যায়গৈ, বাহিৰৰ কোম্পেনী কাম কৰিবগৈ তথাপিতো - খেতি বাতি কিবা এটা বোলে কৰো সেইটো নাই। চব - চবৰে ঘৰত মাটি আছে, কিন্তু মাটি থাকিলেও মাটিবিলাক কি কৰিছে, আজিকালি বিক্ৰী কৰি দিছে, বিক্ৰী কৰি আও - ঘৰ দুৱাৰ বনাইছে বাহিৰৰ কোম্পেনীত গৈ কাম কৰিছে, ঘৰতে - বোলে মাটিখিনি আছে মাটি খিনি থকা কামকে কৰো ঘৰতে কিবা এটা কৰো - খেতি বাতিকে কৰোঁ, সেইটোতে বেছি পইচা নাই, সেইটো নাই কাৰণ - খালী মাটি বাৰী বেচিছে, বেছি কৰি আৰু বাহিৰলৈ গুচি গৈছে, বাহিৰত গৈ পেলাই আৰু তাত - গৈ পেলাই আৰু কিবা কিবি সেই কোম্পেনীত সোমাই পেলাই কাম বন কৰি আছে। তেনেকুৱা হৈছে আজিকালি ল'ৰা ছোৱালী।
আমাৰ মানে ল'ৰা-ছোৱালীখিনি আৰু মানে কি হ'ব অৰ্ধ পতনে গৈছে। খালি আৰু দোকানে দোকানে আড্ডা মাৰিব পাৰিব আৰু - নানা ধৰণৰ বস্তু খাব বস্তু বোৰ খাই থাকে কাৰণ তেওঁলোকেটো প‌ৰি - পৰিশ্ৰম কৰিব নাজানে, মাক দেউতাকৰ ওপৰত মাক দেউতাকৰ ওপৰত মানে পইচা - মাক দেউতাকক পইচা খোজে কৰবালে যাব মা পইচা দিয়া বা দেউতা পইচা দিয়া, হেনেকে মাক দেউতাক - ওপৰতে নিৰ্ভৰ কৰি আছে, কিন্তু নিজে যে এটা ইনকম কৰিব লাগে সেই ইনকমৰ - পথটো তেওঁলোকে বাচি ল'বই জানা নাই। অ', শিক্ষাতো থাকিলেই ন'হব তো মানুহৰ, শিক্ষাটোৱেই মানুহৰ মেইন বস্তু - বস্তু নহয়, কাৰণ শিক্ষা থাকিলে যে শিক্ষাটো - শিক্ষা থাকিলে চাকৰি এটা পাব, কিন্তু চাকৰিটোতো ইমান তৎক্ষণাত নাপায়। গতিকে চি শি - শিক্ষা থাকক, কিন্তু শিক্ষাটো থকা অবিহনেও আকৌ কিবা এটা কৰি থাকিব লাগে, এতিয়া বাহিৰৰ দেশৰ ল'ৰা ছোৱা - ছোৱালীবিলাক সেইকাৰণে ইমান উন্নত। কাৰণ তেওঁলোকে পঢ়ি শুনিও থাকে, আৰু তোমাৰ - এ কাম বনো কৰি থাকে, নিজৰ নিজৰ উপাৰ্জনটো নিজেই কৰি থাকে। সিহঁতে মাক দেউতাকৰ ওচৰত হাত পাতিব নালাগে, কিন্তু আমাৰ অ - অসমৰ ল'ৰা ছোৱালীয়ে খালি মাক দেউতাকৰ ওপৰতে নি - ভয় কৰে, মা-দেতাই পইচা দিব, মা-দেতাই আমুক দিব, তামুক দিব যদি আজি কয় বোলে, যদি ল'ৰাটোৱে যদি কয় মোক বাইক এখন লাগিবই, যদি বাইকখন নিদিয়ে, সেই ঘৰখনত কি হয়
হুলস্থুল পৰিৱেশ হয়, অশান্তি, কি নানা ধৰণৰ কাজিয়া-পেচাল ঘৰৰ শান্তি নোহোৱা কৰে, সেইকাৰণে মানে কি, আমাৰ আমাৰ ল'ৰা-ছোৱালীবিলাক এইবিলাক কাৰণেতে বহুত তললৈ গৈ আছে।
এইটোৱে, সেইটোৱেই আমাৰ ল'ৰা-ছোৱালী মানে নিজৰ হেৰিতো বিবেচনাটো নাই, মানে নিজে যে কিবা এটা কৰিব লাগ